অ ভালে আছেনে?
এয়াই ভালে, তোমাৰ?
মোৰ আছোঁ দিয়ক আপোনাৰ আকৌ ঘৰত ভাল?
আমাৰ ঘৰত বাৰু বৰ্তমান ভালেই মোৰ বহুত দিন হ'ল তোমালৈ ফোনো কৰা নাই সেই বুলি মই বোলো ফোনটো লগাওঁ কি কৰিছে। সুধি চাওঁ বহুত দিনেই হ'ল নহয় তোমাৰ লগত কথা পতা হোৱাই নাই ফোনেই কৰা হোৱা নাই।
অ মোৰো কোনো মানে সময় সুবিধাও মিলা নাই যে
মিলা নাই।
যোৱাও হোৱা নাই।
এইফালে অহাও হোৱা নাই বহুত দিনেই হ'ল বাৰু অহা নহয়। আৰু তোমাৰ আজি বহুত দিন ছমাহ মানৰ ওপৰেই হৈ গ'ল নেকি তোমাৰ নহা
অ ছমাহ সাত মাহ তেনেকোৱাই হ'ল।
তেনেকোৱাই হল মই সেইটোয়ে ভাবিছো মই চ ইমান দিন হ'ল ফোনো নোহোৱা হ'ল খবৰ খাতিও ক'তো নেদেখাও হ'ল মানে ওলাই ইফালে ইফালে ওলাই যোৱাও হোৱা নাই ময়ো ইফালে সিফালে ওলাই যোৱা হোৱা নাই তোমাকো ক'তো বাটে ঘাটে দেখাও নাই। সেইবুলি মই বোলো আজি খবৰটোকে লও তোমালোকৰ এনে ঘৰত এ চবৰে ভালেই চাগৈ?
অ ঘৰত ভালে আছে মা দেউতা চবৰে ভালে আছে। বাকী বিলাকৰো আৰু সে হয় হয় ভাত চাত খালে?
ভাত বাৰু খোৱা বোৱা হ'ল খোৱা বোৱা হ'ল আমাৰো বাৰু ঘৰত চবৰে ভালেই। মাজতে এনেই অকণমান কিবা এটা খেলি মেলি হৈছিলে বেমাৰ বিৰোধীটো থাকেই আৰু তাৰপাছত মা দেউতা সেইটোতত থাকেই বাৰু বৰ্তমান এতিয়া বাৰু ডক্টৰে এনেকে দৰৱ পাতি খাওঁতে ভাল হৈছে এতিয়া বাৰু তেনেকোৱা একো নাই এতিয়া তেনেকে চলি আছে আৰু ভাল বেয়াৰ মাজতে সেইটোতো থাকিবই আৰু থাকিবৈ সেইটো কাৰণে মই বোলো ফোনটো কৰোঁ তাৰপিছত তোমাৰ এতিয়া কি এতিয়াতো গৰম দিনে আহিয়ে গ'ল তমাৰ
সেইটোৱে গৰমত মানে ইমান আৰু মানুহৰ বেমাৰ আজাৰ কেনেকোৱা হৈছে গৰমত
সুখ হৈছে মানে মোৰ সেইটোয়ে তোমাৰ ক কোনটো এনেই ভাল লাগে। গৰম দিনটো নে ঠাণ্ড দিনটো বেছি?
মই কিন্তু ঠাণ্ডা দিনহে বেছি ভাল পাওঁ, জানে? গৰম দিনতকৈ বেছি ভাল পাওঁ আৰু অ আৰু চব্জি তবজি বিলাকো এভেইলেবল থাকে যে। ঠাণ্ডা দিনত গৰম দিনতটো একো খাব বৈ মন নাযায়।
গৰম দিনত সেইটোতো হয় বাৰু মানে গৰমত মানে বেছি পানী খাবলৈহে মন যায় তোমাৰ
পানী খা আৰু এতিয়াতো আপুনি ফল মূলো খাব নোৱাৰে। গোটেই কাৰ্বাই দিয়া এইবিলাক তেনেকোৱাও অহ।
খাব পাৰি মানে যোনকেইটা লোকেল হয় আৰু
লোকেল হয় তাকে অৰ্গেনিক খিনি পাৰি আৰু কিন্তু ভয়ে লাগে ন আজিকালি মানে কোনটো ডুপ্লিকেট কোনটো কি ধৰিব
ধৰিবই নোৱাৰে সেইটোয়ে মই মানে এতিয়া মানে মোৰও মানে গৰম দিনতটো মোৰো ইমান ভাল নালাগে ঠাণ্ডা দিনটোয়ে বেছি ভাল লাগে ঠাণ্ডা দিনটো মানে কি হয় তোমাৰ যদিও কাপোৰ কানি এঘোবা পিন্ধি লৈ মানে কাম বন কৰি থাকিব পাৰি। এতিয়া তোমাৰ মানে গৰমত কাম পানীও ভাল তোমাৰ পিন্ধিবলৈ মন নাযায় তৎক্ষণতে ঘামি যোৱা হয়। আৰু আৰু তোমাৰ মানে বিশেষকে বাহিৰলৈ যাব মন নাযায় তোমাৰ একেবাৰে ৰ'দত ওলাব মন নাযায় তেনেকুৱা ধৰণৰ মানে এই নানা ৰকমৰ মানে আৰু তাতেতো তোমাৰ ক'বই নালাগে পোক পতংগীয়া এইবিলাকতো ঢেৰ ওলাই থাকে।
অ তাকেইতো আৰু মানে কি ঠাণ্ডা দিনত বিশেষ কে উম হেৰি নহয় বেমাৰ আজাৰো মানে কম হয় মানুহৰ বিষ বেমাৰতটো অলপ বেছি হয় কিন্তু উ বাকী বেমাৰতকৈ কম হয় ঠাণ্ডা দিনত।
অ আৰু এতিয়া বিশেষকে মানে তোমাৰ জ্বৰ চৰ্দি পেটৰ অসুখ গৰম দিনত খুব হয়।
অ পেটৰ অসুখটোতো গৰম দিনত কবই নালাগে
ক'ব নোৱাৰি খালেই হয় আৰুতো বেছি মা মছলাটো খাবই নোৱাৰি গৰম দিনত কিন্তু ঠাণ্ডা দিন হ'লে মানে ঠাণ্ডা দিন হলে মানে কি হয় জ্বলা মছলা বেছি খালেও মানে মানুহক মানে অপকাৰ নকৰে খাবলৈ মন যায় ভাল লাগে। কিন্তু ভাল লাগে এতিয়া মানে কি কি হয় গৰম দিন অহাৰ লগে লগে মানে নেমুটো বেছি খাই ভাল লাগে মানে গৰমত নেমু চেপি নেমু পানী বা গ কন্দি পানী তেনেকুৱা খুব পানীহে বেছি খাবলৈ মন যায় কিন্তু। ভাত মানে খুব কমেই খাবলৈ মন যায়, ভাতবিলাক ইমান খাবলৈ মন নাযায়।
নাযায় নাযায় ভাতবোৰ পনীৰ আৰু আচলতে মানে। শৰীৰত পানীটো কমি আহিলে অলপ হেৰি হয় ন গৰম দিনত ঘামটো বেছি ওলাই আমাৰ। সেই বস্তুটোৰ কাৰণে প্ৰব্লেম হৈ যায়।
প্ৰব্লেম সেইটোৱেই গৰম দিনত সেইটো কাৰণে মই গৰম দিন ইমান ভালেই নাপাওঁ মই ঠাণ্ডা দিনটো। ইমান মানে কি আৰু দুইটাৰ মাজতে ঠাণ্ডা দিনটো ভালেই লাগে কিন্তু। অ মানে সেয়া কাম কৰিবলৈ অকমান ধৰ উঠি যাবলৈ বা ৰাতিপুৱাও। ৰাতিপুৱা অকণমান উঠিবলৈ অসুবিধা হয় বা।
হয় কিন্তু গৰম দিনত আকৌ ৰাতিপুৱা মৰ্ণিঙত। কৰিবলে ভাল পোহৰ হৈ যায় সোনকালে।
সোনকালে পোহৰ হৈ যায় মৰ্ণিং ৱাক কৰিবলৈ ৰাতিপুৱা কিন্তু মানে তিন। টামান বজাৰ পৰা মানুহ উঠিয়ে যায় প্ৰায় মানুহ উঠিয়ে যায় ৰাতিপুৱা খোজকঢ়া মানুহ মানে ৰাস্তা। প্ৰায় মানুহে দেখিবা। মানে ৰাতিপুৱা মানে গৰম দিনত সেইটো কাৰণে আকৌ গৰম দিনত বহুত ভাল। সেইটো সেইটো কাৰণে তোমাৰ মানে। কি হয় গৰম দিনত তোমাৰ মানে ৰাস্তাত মানে ওলাই যাবলৈ ভয় নালাগে ৰাতি। পুৱাল বুলি ক'লে একেবাৰে মানে তিনটা মান বজাৰ পৰা মানে। উম খোজ কাঢ়া মানুহ মানে ৰাস্তাত আৰু আৰম্ভ আৰু।
হয় হয় ঠাণ্ডা দিনতো সোনকালে আন্ধাৰ হৈ যায় যে।
আন্ধাৰ হৈ যায় আৰু মানে ৰাতি উঠিবই মন নাযায় ৰাতি।
উঠি আৰু বিশেষকে কুঁৱলী কুঁৱলিৰ কাৰণে বহুত প্ৰব্লেম হয় ন মানুহৰ।
ভা ৰাতিপুৱাতো কুঁৱলীৰ পৰা গাড়ী চলাবই নোৱাৰে মানে। মানুহ হেৰি কৰিবই নোৱাৰে উঠি মানে উঠি যাবলৈ মানে বাহিৰলৈ যাবই নোৱাৰে গোটেই। ধোৱা কোৱা হয় কুঁৱলীৰে মানে নেদেখা হৈ থাকে মানে সেইটো কাৰণে মানে। সেইটো কাৰণে মানে ঠাণ্ডা দিনত সেইটো কাৰণে অকণ অসুবিধা হয় কিন্তু। গৰম দিনত আকৌ মানে কি হয় তোমাৰ বিচা বা।
বিচা এই বস্তুতটো যে মই বৰ। বেয়া পাওঁ জানে নে বিচা যে দূৰত দেখিলে মানে এলাৰ্জি হৈ যায় মোৰ।
মোৰো একেই প্ৰব্লেম মোৰ মানে। কি হয় যদি বিছাটো দেখিলোঁ বিছাটো দেখিলেই মোৰ মানে গাত এনেই খজুৱাই। যায় গাটো এতিয়া খজুৱাই। খজুৱাই মানে গাটো মানে একে কিবা মানে বিচাই ডাকাৰ নিচিনা কৰি দিয়ে আৰু। তোমাৰ একে সন্ধিয়া তোমাৰ অকণো বহিবই নোৱাৰে ঘৰত তোমাৰ বহিবই নোৱাৰে ইমান মহ। পৰে বা আৰু।
গৰু গৰু থাকিলেও হয় জানে। আকৌ ড্ৰেইন বিলাক লেতেৰা থাকিলেও মহটো মানে বিশেষকে আমাক। গাঁওৰ জেগাতো ইমান হেৰি নাই কিন্তু টাউনৰ জেগা বিলাক ধৰক অকন থেপা থেপি থাকে ন।
উম।
ঐ তেনেকুৱা ধৰ গ্ৰেইনৰ প্ৰব্লেমটো বেছি হয়।
তাত ড্ৰেইনত মানে মদটো কণী পাৰিব বেছি ভাল পায়। গৰম দিনত মানে পানীতটো তাত। জমা হৈ থাকে তাত মহটো কণী পাৰিবলৈ বেছি ভাল পায় সেইটো কাৰণে মানে মহটো বেছি হৈ যায়। গৰমত মানে পোক পতংগা মানে আৰু কেনজেলু। কাটো ক'বই নালাগে কেনজেল কান। কেন জেলুকা ওলাব আৰুতো ডাঙ।
এই বাৰিষা দিনকেইটা গলেহে মানে। অকমান শান্তি হয় বাৰিষা দিনত যে কেঁচু কে জেলুকৈ খামুক।
অ আৰু তোমাৰ ডাঙৰ বুৰা আছে আৰু দীঘলটোতো আছ। আৰু তাতে তোমাৰ বৰষুণতো ঢেৰেকণি বি। জুলি বৰষুণ বাৰিষা বতৰ তোমাৰ গৰম দিনত।
কৌ বৰষুণ নিদিলেও মানে বেয়া নহয়। এই যোৱা বছৰ বৰষুণ নিদিলে ইমান গৰম বেছি পৰিলে।
বেছি পৰিছে পৰিছে বহুত বেছি আ। তোমাৰ মানে কি হ'ল এতিয়া তোমাৰ বৰষুণ কালি যোৱাকালিতো তোমাৰ বৰষুণত ঢেৰেকণী বিজুলী ইমানেই ঢেৰেকনি বিজুলুলি মাৰিছে বহুত বেছি মাৰিছে। তোমাৰ দিনটো কালি দিন টো যোৱাকালি দিনটো তোমাৰ বৰষুণ দিয়ে আছে দিয়ে আছে এই বাৰিষা মানে। এইটো এটা সমস্যা হয় মানে গৰম দিনটোত। তোমাৰ মানে কি হয় যদি তোমাৰ বতৰ অকমানতে- পতকতে ৰ'দ দিব পতককতে বৰষুণ দিব ঠাণ্ডা দিনত আকৌ সেই সমস্যাটো নাই। তোমাৰ এতিয়া তোমাৰ অ বতাহ আহি- ব বৰষুণ দিব তাৰপৰা তোমাৰ ঢেৰেকণী বিজুলী যদি তুমি ৰাস্তাত কৰবালৈ মানে ওলাই যাবলৈও মন যায় বৰষুণৰ পৰা ক'লৈকো যাব নোৱাৰাত।
নোৱাৰি আৰু বিশেষকে স্কুললৈ যোৱা টাইমতত বৰষুণ দি দিলে ৰাতি
অ হে দিগদাৰ হয় সেইটো সময়ত আৰু বেছি দিয়ে। সেইটো বেছি দিয়ে কথা নাই। তোমাৰ যেতিয়া তোমাৰ মানে স্কুল যাবৰ সময় হ'ব সেই সময়টোত তোমাৰ মানে বেছি দিব। সেই সময়টোতে তোমাৰ ওলাই যাবলৈ ধৰিবা তোমাৰ মানে একে কাপোৰটো। কতে বৰষুণ যাক ক'ৰ পৰা নো আহি যায় একে ধম ধমাই বৰষুণ যাক দি দিয়ে আৰু
হয় হয় আজিকালি টো আৰু বতৰৰ কোনো মানে হেৰি ভৰসাই নাই হে দেখিবা ৰ'দ দিছে। এই দেখিবা একদম ধাৰষাৰ বৰষুণ।
বৰষুণ দিছে মানে কোনো ধৰণৰ মানে ক'ব হেৰি কৰিব নে ঠাণ্ডা দিনত আকৌ সে সেই বস্তুতটো মানে তোমাৰ সেই সমস্যাটো নাই নাই তোমাৰ মানে ঠাণ্ডা ঠাণ্ডায় আৰু
ঠাণ্ডা ঠাণ্ডাই তাকেই আকৌ বেছি দিন নাথাকেও নহয়। ঠাণ্ডাতো আজিকালি সোনকালে শেষ।
শেষ হৈ যায় মানে ছমাহ মানে কেনেকে পুতুকতে শেষ হৈ যায় তুমি ধৰিবই নোৱাৰিবা।
নোৱাৰি।
কিন্তু গৰম দিনকেইটা তোমাৰ মানে ছমাহ কিন্তু ঠাণ্ডা দিনো ছমাহ গৰম দিনো ছমাহ কিন তো গৰম দিন কেইটা মানে বহুত দীঘলীয়া যেন।
অ একে নাজায় নোপোৱাই লাগে দিনকেইটা।
দিনকেইটা নাযায় এনেকুৱাই মানে তেনেকুৱা লাগি যায় মানে বহুত কেতিয়া মানে শেষ হ'ব। কেতিয়া শেষ হ'ব গৰম দিনটো কেতিয়া শেষ হ'ব তেনেকুৱা লাগে মানে। তুমি মানে বৰষুণ দিলেও চাতি ল'ব লাগিব। ৰদ দিলেও ছাতি লৈ যাব লাগিব ৰ'দত তুমি এইকনৰ পৰা সেইকনলৈ তোমাৰ যাব নোৱাৰি ইমান ই ৰ'দ পৰে তোম ৰ'দে চেক চেকে যায় আৰু তোমাৰ বৰষুণ দিলেও যাব পাৰি যদিহে তোমাৰ লগত বিজুলী ঢেৰেকণী দিয়ে। বিজুলী ঢেৰেকনি দিলেতো তোমাৰ আজিকালি ওলাই যাবলৈও ভয়।
অ বেছি হযয় সেইতোৱেই মানে মানুহ আৰুতো আপুনি খোলা জেগাত থাকিলেতো ঢেৰকনি মাৰিলে ভয়েই
ভয় ভয় তাতো বহুততো মানুহ তেনেকে মৰিও যায় কাৰণ ঢেৰকণী পৰিলেতো মানুহ ন নাবাচে আৰু কণ আৰু তোমাৰ লগতে তোমাৰ ঢেৰকণী বিজুলী তোমাৰ গাত কাৰেণ্টৰ তাঁৰবিলাকত পৰি গ'লে কাৰেণ্টৰ তাঁৰবিলাক জ্বলি যায়। তোমাৰ ঢেকণী বিজুলী তেনেকে এনেক দুপৰীয়া সময়ত আহি যাব মানে আচান যেতিয়া তেতিয়া মানে বৰষুণ দি থাকিব দি থাকিব ঢেৰকণী বিজুলী আহি যাব। আৰু ক'ৰবাত ধৰ মানুহ গৈ আছে মানে ঘৰত থকা মানুহখিনি ঠিকে আকৌ ক'ৰবাত ওলাই যোৱা মানুহটোলৈকো চিন্তা লাগি থাকে।
হয় হয় হয় চিন্তাটোতো লাগিবই বাৰ কিন্তু আমাৰ ইয়াতকেতো অ ক'ব গ'লে আমাৰ এ আমি যত আছো, সেই জেগাতকেতো বাহিৰৰ জেগা খিনি আৰু অ বেয়া গৰমত এই আপোনাৰ চেন্নাই তেন্নাইত আপোনাৰ মানে ৰ'দটোৱে পুৰা ছাল টো পুৰি দিয়ে।
পুৰি দিয়ে তাততোতো নোৱাৰে এইবিলাক তোমাৰ বিহাৰ চিহাৰ ইউ পি চি প এইবিলাকতো তমে বহুত গৰম হয়।
তাত আকৌ ঘামটো নোলাই নহয় আমাৰ এতিয়া ধৰক যেনেকে ঘামটো বাহিৰ হৈ যায় ন তাত নহয় তাত মানে গৰমতটো আপোনাৰ অ ঘাম খুব কম ওলাই আপোনাৰ কিন্তু আপুনি দেখিবা কলা হৈয় গৈ আছে ৰ'দে মানে আপোনাক চাই কৰি দিব।
দিব সেইটোৱেই সেইটো কাৰণে মানে স সেইটোৱে আমাৰ মানে ইয়াত মানে ইমান যদি গছ গছনি অলপ বেছি সণে যদিও গৰমটো আছে তথাপিতো মানে ঠাণ্ডাটো অকণমান হ'লেও লাগ মানে হেৰি হয় তাত তাত মানে বহুত বেছি খৰাং সেইটো সেইটো কাৰণে আচলতে তাত মানে বেছি বহুত গৰম আমাতকৈ বাৰু তাততো বহুত গৰম এই যিয়েই নহয় বাৰু আমাৰ মানে ঠাণ্ডা দিন গৰম দিন মানে চবৰে আৰু ভাল বেয়া তেনেকে থাকেই মই মানে গৰম দিনতটো ইমান ভাল নাপাওঁ ঠাণ্ডা দিন টোৱেই ভাল পাওঁ সেইটো কাৰণে মই বোলো তোমালৈ ফোন কৰোঁ, বহুত দিনৰ মূৰত ফোন
আহ ভালেই কৰিলে দিয়ক, ঠিকে আছে দিয়ক বাৰু হয়